হেল্ল'
অ ভাল নে?
অ ভাল ভাল শুনিছা?
শুনিছো শুনিছো কোৱা,
অ
শুনিছেনে
অ শুনিছো কি কৰি আছে এতিয়া
অ মই বহি আছো মই অ বহি আছো বহি আছো তোমাক যেতিয়া মই কল কৰিছিলো ফোন কৰিছিলো এবাৰ
কিবা কাৰণত ফোন কৰিছিলে নেকি
কাৰণ মানে আজি মই কামৰ পৰা উভতি আহোতে মানে দু দুই চাৰিটা বাচ্ছাক মই চালো দেখিলো হা বাচ্ছা কেইটাক চাই কিনে মানে আমাৰ ল'ৰাৰি কাল সৰুৰ কালটো মানে মনত পৰি গ'ল
হয় হয় স্কুলত
সেইটো কাৰণে ভাবিলো এইবাৰ অলপ আলোচনা কৰো নেকি অ আগৰ দিনতটো এবাৰ মনত কৰো নেকি বুলি
হয় হয় পাৰি পাৰি নিশ্চয় নিশ্চয় পাৰি
উম
অ এইলো দেখিছা
অ স্কুলৰ পৰা মানে উভতি আহি আছিলে বাচ্ছা কেইটা ৰাস্তাত খেলি আছিলে তেতিয়া মই দেখিলো মানে দেখোতে অলপমান থিয় হৈ কিনে চাইছো মই নিজৰে দিনটো মানে মনত পৰি যায়
ত মানে মইতো দেখা দেখাই পায় থাকো তেনেকে মানে অলপ আহি মানে এল পি স্কুলত
অ তোমাৰ কেতিয়াবা তেনেকুৱা অনুভৱ হৈছে নে দেখিছা নে কেতিয়াবা বুলি সুধিলো
মইতো সদায় দেখো প্ৰায় দেখো মানে আমাৰ ঘৰৰ ঘৰৰ ওচৰতে এল পি স্কুলখন এনেকুৱা একদম সৰু বাচ্ছা ল'ৰাবিলাক দেখা পাইছো হয়
অ আচ্ছা আচ্ছা, ভালে দেখোন।
অ ভালে দেখা পাই দেখো মানে। এতিয়া বাৰু অলপ ছেঞ্জ বস্তুবিলাক ছেঞ্জ চেঞ্জ হৈছে এতিয়া বস্তুবিলাক অলপ মানে আগতেতো আমাৰ বস্তাত পৰিব লাগিছিল তলত মাটিৰ তলত।
হয়, হয়, অ, ' ঠিক ঠিক কৈছা তুমি। মানে আগত আমি যেতিয়া সৰু আছিলো তেত তিয়া এই চাকিৰ পোহৰত জুলি মানে পঢ়িব লগা হৈছিলে। হয়নে? লাইনৰ সুবিধাও নাছিলে তেতিয়া। এই কিবা চাকি মানে তোমাৰ লেম
অ, 'লেম লেম বুলি কয় লেমৰ পোহৰৰ।
অ', লেমৰ পোহৰত পঢ়িছিলো আৰু তোমাৰ এই কি কয় তোমাৰ আহ কলগছৰ পাতত লিখিছিলো।
হয়, হয়।
কেইবিলাক দিনটো আজি মানে মনত পৰিলে।
হয়। মানে তোমাৰ গৰমৰ বন্ধতে কিবা হেল্ডিয়ে নহয় তোমাৰ ঘৰত লিখিব হোম ৱৰ্ক বুলি যি কি কয় মানে এইটো কি বুলি কয় গৰমৰ বন্ধত আগতে বেলেগ বুলি কৈছিল তোমাৰ কিবা এইটো কিবা যি তোমাৰ বাঁহৰে বম বা দিয়ে মা টিৰে কিবা বস্তু বনাব দিয়ে বিচনী ব বিচনী বনাবা দিয়ে স্কুলৰ কাৰণে। আৰু কিবা কিবি বনব দি আছি, হয় হয়।
অ বিচনী, খাৰু এইবিলাক কিবা কিবি বনাব দিছিলে আ
হয়, গৰম বন্ধত দিছিলে।
দিছিলি অ।
হয়, এতিয়াতো গৰম বন্ধ আহিলেই বাৰু এতিয়া দেখোন আকো নাই তোমাৰ এতিয়াতো এতিয়াতো একোৱে নিদিয়ে দেখোন।
একোৱেই নাই এতিয়া মানে আগ আগৰ যোনটো পৰিৱেশ হয় আগৰ যোনটো মানে মজা আছিলে ন, এই বস্তুটো এতিয়া মানে নাইকিয়া মানে দেখা পাওঁ।
হয়, এতিয়া নাই মানে এতিয়া নাই এতিয়া বেলেগ হৈ গ'ল মানে এতিয়া মানে তোমাৰ এতিয়া চব সৰু ল'ৰা বিলাকক তো তোমাৰ ডেস্ক বেঞ্চিত বহাই দিয়ে, কিবা সৰু সৰু মানে তেনেকুৱা।
অ, এতিয়া মানে আজি মোৰ ফোন কৰা উ, উ, ফোন কৰাৰ প্ৰথম কাৰণটো হৈছে যে মানে বাচ্ছা কেইটা যেতিয়া তাতে কথা পাতি আছিল ন মই শুনি আছিলো।
হয় নেকি?
অ, শুনি থাকোতে সিহঁতে মানে আগতটো আমি স্কুলৰ পৰা আহোতে খেলা ধূলা অ বা কিবা ৰচনা কিবা মানে তোমাৰ এই মানে ঘৰত পৰিব দিয়ে এইবিলাক কথা আমি আলোচনা কৰিছিলো। কিন্তু আজি মই সদৎ দেখা পাও যে এই বাচ্ছা কেইটাই কৈ আছে ঘৰত গৈ কিনে গেম খেলিম। বা সেইটো চাব লাগিব মোবাইলত এনেকুৱা ধৰণৰ মানে কথা আলোচনা
হয়, নেকি ইমান সৰু ল'ৰা কি মানে গেম খেলৰ কথা কৈ নেকি ইমান সৰু বাচ্ছা লৰা বিলাকে?
অ, গেম খেলাৰ কথা কৈ আছিলে, কৈ আছিলে যে তুমি ঘৰ গৈ কিনে খাব মানে কিবা খাই কি নে তাৰ পিছত তুমি গেমত আহি যাবা মই তোমাক ফোন কৰিম এনেকুৱা টাইপৰ কিবা কৈ আছিলে। তো মই ভাবিলো যে আজি ল'ৰা ছোৱালী ইমান মানে আগত বাঢ়িল নে
অ, হয়, হয়, মানে এতিয়া গেম খেলা মানে মোবাইলতে থাকে দেখোন সৰু একদম বাচ্ছা বিলাক ল'ৰাবিলাক
মোবাইলতে খালি স্কুল মানে মই দেখাত ইহঁত মানে স্কুল বাধ্যতাত তে যায়
হয় হয় মানে গাৰ্জেন বিলাক হয় মানে গাৰ্জেন বিলাকে তোমাৰ জোৰ জবস্তি কৰি আ নাই মানে আৰু আৰু তোমাৰ বাহিৰত ৰখি থাকিব লাগে দেখোন গাৰ্জেন বিলাকে
অ যেতিয়া স্কুলতটো তোমাৰ ছুটি দিয়ে তেতিয়া এতিয়া তোমাৰ অভিভাৱক বিলাক বা ৰাস্তাত খাৰা হৈ থাকে যে কেতিয়া ছুটি হ'ব আৰু লৈ যাম
অ
কিন্তু আমাৰ দিনত এইবিলাক নাছিলে আমি চাৰি কে পাঁচ কিলোমিটাৰ দূৰতো স্কুল থাকে আজি কালি আমি নিজে খোজকাঢ়ি আহিছিলো
অ
হয় ন আগৰ দিনতটো অকন বেলেগে আছিলে এতিয়া যুগটো সলনি হৈ হৈ হৈ কিনে ক'ত আহি পাল
সেইটো এতিয়া মানে বেলেগ হৈ গৈছে অলপ
অলপ বেলেগে হৈ গৈছে এতিয়া এনেকুৱা লাগি আছে মানে দেখাত
অলপ নহ বহতেই বেলেগ বহুত
বহুতেই বেছি হৈছে,
এতিয়াতো আগতে হেৰি পাইছিলা নেকি তুমি মধ জনা পাইছিলা পৰিঢশষতে আমাৰ আমাৰ দিনততো নাছিল দেখোন।
কি বস্তু?
তোমাৰ যেিয়ে মধ জন পোজন বুলি কৈছে খানা পিনা খুৱাই ল'ৰা ছোৱালীী বিলাকক।
অ এইবিলাক আগত নাছিলে আমাৰ আমাৰ দিনত এইবিলাক নাছিলে, অ আগত আমি এইবিলাক পোৱা নাই কিয়নো তেতিয়া। দিনত মানে পঢ়াৰ ক্ষেত্ৰত অলপমান মানে অলপ। শিক্ষাৰ ক্ষেত্ৰত অলপ মানে ই আছিলে মানে অলপ তোমাৰ উ মানে কঠোৰ আছিলে। তেতিয়া এতিয়া দিনতটো আৰু মাষ্টৰ বিলাকেও ভাবে দিনটো খালি কটাই কিনে পাৰ কৰি কিনে গুচি গ'লে হ'ল।
হয় হয় এইটোাই তোমাৰাই পা মানে পালা মাৰি গুজি যায় আৰু এনে,
অ এনেকুৱা টাইপৰ মানে দেখিবলৈ পাও আমি হয়নে স্কুলতকে বেছি মানে উ মানে তোমাৰ শিক্ষক বোৰ ৰাস্তাতে ঘূৰি ফুৰা দেখা পাওঁ।
হয় বাহিৰত থাকে মানে তোমাৰ বাহিৰতে হোটেল বিলাক বাহিৰত আড্ডা মাৰি থাকে মানে স্কুলত নাথাকে কিবা কিবা এটা লখ মানে বাহিৰত পাৰি যে মানে তাত-
অ আগৰ দিনতটো অ কথা এতিয়া পাতোতে পাতোতে এটা কথা মোৰ মনত পৰি ক ফটক - -
কচোন,
মানে মোৰ শিক্ষক এজনে মানে এইবাৰ মোক হোমৱৰ্ক দিছিলে
হয় নেকি কি সমভৱ দিছে
দিওঁতে মানে মই কৰিছিলোঁ হোমৱৰ্কটো, কিবা এটা মানে মানে হঠাৎকে উ মোৰ মুখৰ পৰা বেলেগ ওলাই গ'ল। তেতিয়া চাৰে ক'লে যে, এতিয়া তুমি তোৰ মানে কৰিব পৰা নাই এতিয়া তোমাক দিয়া হ'ব বুলি
কাক কৈছে তোমাৰ? কাক কৈছে। তুমি হোমৱৰ্ক কিহৰ কাৰণে কৰিছাঁ?
অ কি বা দিছিলে ছাৰে, কিবা ইংলিছ গল্প কিবা আছিল নেকি এনেকুৱা টাইপৰ কিবা।
আগ আগতে মানে এতিয়া নহয়।
এতিয়া নহয়, আগতে আগতে সৰু থাকোতে, উম তেতিয়া ছাৰে কৈছে তুমি এতিয়া শাস্তি বহণ কৰিব লাগিব, কি যিহেতু তুমি মোৰ মই জিয়া হোমৱৰ্কতো তুমি কৰিব পৰা নাই। মই কলোঁ ঠিক আছে ছাৰ এতিয়া কি কৰো, অ কি শা দিব দিয়ক মই সাজু আছো বুলি কলো। কোৱাৰ পিছত ছাৰে, কিবা কৰবাত গৈ কিনে চাৰিটা মান জলকীয়া লৈ আহিলে।
জলকীয়া লৈ আহিছে নেকি।
জলকীয়া লৈ আহি কিনে মোক ক'লে, এতিয়া তুমি খাব লাগিব এইটো।
লগত কি খাব দিছিল। আগতে দেখোন, আগতে দেখোন, কোবাইছিল মানে।
ন কোবোৱাটো বেলেগ কোবোৱাটো তাৰ পিছত হ'ব, এতিয়া প্ৰথমতে মোক অ প্ৰথমতে মোক কৈছে, তুমি এতিয়া জলকীয়া খাব লাগিব চাৰিটা জলকীয়া, আৰু সৰু সময়ত সৰু আছিলো তেতিয়া জলকীয়া খোৱাটো মানে এটা অসম্ভৱ আছিল এনে মই জ্বলা ইমান বেছি নাখাওঁ।
হয় নেকি।
এতিয়া কি কৰো মানে ছাত্ৰ ছাত্ৰী আছে শিক্ষক শিক্ষয়িত্ৰী আছে সিহঁতৰ আগতো খাব লাগিব চকু বন্ধ কৰি কিনে চাৰিটা চুবাই দিলো মই
তাকেইতো এতিয়া মানে, এতিয়া মানে তোমাৰ এতিয়া এইবিলাক নকৰে দেখোন। এতিয়া মানে এইবিলাক শাস্তি নিদিয়ে, আপুনি দিয়ে।
এইবিলাক এতিয়া এইবিলাক কোনো ই নাই। এতিয়া খালি অ মোৰো মোৰ মানে দাদাৰ ল'ৰা ছোৱালী আছে, মই এনেই স্কুলত যাওঁতে দেখো খো বস্তুতটো, হোমৱৰ্ক যদি দিয়ে কৰিছা যদি কৰিছা নহলে ক'ব তুমি কেলে কৰা নাই। কালি কৰি আহিবা।
হয় আৰু হয় হয় আৰু তোমাৰ বেছি হেৰি উৎপাত কৰি থাকিলে মানে এতিয়া গাৰ্জেনক মাতি দিয়ে গাৰ্জেনে এটো গাৰ্জেনে অলপ মাতি দি কিবা জানি কয় মানে গাৰ্জেনত এটো লৰা ছোৱালী এতি লৰা ছোৱালী এতিয়া একো নকয় মানে তোমাৰ কিবা মানে হ'ব বুলি একো নকয় মানে কুবাই
হয়।
একো নহৰে এতিয়া মানে। তোমাৰ এনেই আৰু এনে আৰু মানে তোমাৰ হেৰি কৰি থাকে এতিয়া, পালা মাৰি থাকে এইবিলাক। বাহিৰত যাই লেকচাৰ মাৰি
আমাৰ আমাৰ আমাৰ দিনটো আমি ভাবি কিনে মানে ব এইটোয়ে মানে ই হ কওঁ যে আগত আমি যেতিয়া স্কুলৰ পৰা আহিছিলো তেতিয়া মনত মানে এটাই বস্তু আছিল চাৰে এতিয়া এইটো কৰিব দিছে, এইটো নকৰিলে দেখোন আমি এতিয়া কি কৰিম, কালিটো পিটন খাব লাগিব, এইটো হলে মানে আজি কৰি কিনে তাৰ পিছত খেলা ধূলা মানে পিছত আহিব। হয় নে? এইবিলাক মানে মনত এই চিন্তা চৰ্চাটো চলি থাকিলে উম থাকিছিল তেতিয়া কি আজিৰ দিনত চাওঁ স্কু লৰ পৰা বাহিৰত ওলোৱাই নাই বাচ্ছা, মোবাইলৰ কথা গেমৰ কথা ওলোৱাই মানে ছে এইটো মানে ভাবো যুগটো ক'ত, ক'ত বা গৈ আছে।
হ'ব নোৱা
কি যে হ'ব।
কোন পিনে গৈ আছে মানে। বেলেগ চ, অলপ বেলেগ মানে হেৰিছে মানে এতিয়া তুমি না নতুন প্ৰজন্ম হয় বেলেগ দুই তিন বছৰ তাৰো বেলেগ হ'ব আৰু কেই বছৰ মান পিছত।
আৰু কেইবছৰমান পিছতো আৰু কি ক'ম আৰু এইটো ভাবিব নোৱাৰা এটা মানে পৰিৱেশ হৈ যাব।
হয়, হয়। ঠিক আছে বাৰু, আজি ৰাখিছো ইমানতে। পিছত কথা পাতিম।
অ', পিছত ভাল এটা বিষয়ত ভালদৰে আমি কথা পাতিম। উম, ঠিক আছে দিয়া বাৰু ঠিক আছে অ'।